হেল্ল', অ', নমস্কাৰ দাদা।
অ'। কেনেকুৱা, কেনে আছে?
এ ভালে আছোঁ, আপুনি?
আছোঁ ময়ো ভালেই আছো, কি কৰি আছে এতিয়া?
নাই এনে বহি আছোঁ ঘৰতে।
অ'।
বাকী খবৰ?
খবৰ ভালে চলি আছে আৰু মানে।
অ', আচ্ছা আচ্ছা। উম, ফে, তোমাৰ পৰিয়ালৰ মানুহ ঠিকে আছে না চব?
অ', অ', অ', সকলোৱে
উম। কেইজন আছে পৰিয়ালৰ, অ', আছে ভালে, কেইজন আছে ফেমিলি?
পাঁচজন মান আৰু মানে আমাৰলৈকে।
পাঁচজন।
অ'।
উম, মা-দেউতা।
মা দেউতাই, সৰু, ভ, অ', আছে, আছে, মা-দেউ তা দাদী আৰু সৰু ভণ্টি আছে এটা এজন।
অ', বিয়া পাতিলে?
নাই পতা,
অ', কি কৰি আছ তেনেহ'লে?
নাই এতিয়া মানে গ্ৰেজুৱেচন কৰি আহিলোতো, এতিয়া জাষ্ট ৱেইটিং, জয়নিং কাৰণে ৱেইটিং কৰি আছো, ৱেইট কৰি আছো, ঘৰতে এনে বহি আছো মানে।
অ', ক'ত কৰিলে আপুনি?
উম, উম, উ, নাই, জইনিংতটো এতিয়ালৈকে হোৱা নাই, হ'ব মানে আগষ্টত জইনিং হ'ব। দিব বুলি কৈছে, সেইকাৰণে অ', কৰ্চটো মই কৰিলো হায়দৰাবাদত।
হায়দৰাবাদ, অ', হায়দৰাবাদ তো ভ্ৰমণৰ জেগা না, দেখাতো আছে কিবা-কিবি।
অ', সেইটোত ভালে, হাইদ্ৰিক চিটিখন আছে। আৰু ফুৰিবলগীয়া বহুত আছে মানে, বহুত ভাল-ভাল।
আচ্ছা, আচ্ছা, আচ্ছা, আচ্ছা, অ'। পিছে জুলাইত কিবা প্ৰ'গ্ৰাম কৰিম, ভাবিছোঁ কৰিম। ক'ত ফুৰিবলৈ যাম এত তো থিৰাং কৰিব পৰা নাই ক'ত গ'লে ভাল হ'ব?
ফুৰিবলগীয়াতো বহুত জেগা আছে পিছত প্ৰথমত চাৰ মিনাৰ টো চাব পাৰে আপুনি মানে হাইদৰাবাদত আইকনিক হয় ন এইটো। অ বহুত দূৰৰ পৰা মানে মানুহ আহিছে, আহে মানে ভ্ৰমণৰ কাৰণে এইটো। এটা আইকনিক প্লেচ হয় ন এইটো। এই তাতে আপুনি যাব পাৰে ফাষ্ট‌অফল। তাৰ পিছে আৰু বহুত মানে আৰু এটা ফৰ্ট আছে কিবা কি-কি বুলি কোৱা এইটো। নাগা ফৰ্ট, তেনেকুৱা এটা ফৰ্ট আছে তাতেও মানে ভিউ টো বহুত ভাল আছে পুৰণি মানে আগৰ যুগৰ পুৰণি বস্তুবিলাক আছে তাতে।
অঁ! তাত কালচাৰ কালচাৰেলটো কেনেকুৱা?
অঁ! কালচাৰেলটো বহুত ধুনীয়া এনেই। কালচাৰেলটো মানে তাতে আৰু কালচাৰেলটোৱেই বেছি মই মই যে থাকিছো তাতে কালচাৰেলটো মই চাই বহুত অ সন্তুষ্ট হৈছো মানে তাতে বহুত ধৰণৰ কালচাৰ মানে কি ক'ম আৰু মানে আছে সিহঁতে বহুত ধুনীয়া আৰু সিহঁতে কালচাৰ বিলাক, উৎসৱ বিলাক উম।
অঁ! তাত কোনটো মানে ফেমাচ মানে খাৱা খাদ্যৰ ভিতৰত?
আপুনি খোৱা খাদ্যৰ ভিতৰত হায়দৰাবাদ ক'লে মানুহে বিৰিয়ানীটোৱেই বেছি চিনি পায় মানে। তাতে মানে বিৰিয়ানীটোৱেই বেছি ফেমাচ হয়। অঁ-অঁ!
অঁ-অঁ! মাতটোতো ঠিকেই আছে।
তাতে মানে মানুহে এ বেলেগ ষ্টেটত যেনেকুৱা মানুহে কৰবাত গ'লে আৰু কিবা চাওমিন, পকৰা বিলাক খায়। তাতে গ'লে অকল অনলি বিৰিয়ানিটোৱেই খায়।
ঠিকেই আছে।
এইটো মানে স্পাইচি মচলাটোৱেই বেলেগ ন হায়দৰাবাদত।
আপুনি খোৱা নাই তাতে?
অঁ! খাইছোঁ, মই বহুত খাইছোঁ দেই।
অঁ! উম! বৰ্তমান যিয়েই আমাৰ ইয়াতে অসমত যেনেকুৱা বতৰ
মানে বৰষুণ এই, ৰ'দ দি আছে না। ৱেদাৰটো বহুত বেয়া হৈ আছে হয় না? এইটো আমাৰ খোৱা খাদ্যৰ ওপৰত অলপ অঁ! সচেতনতা আনিব লাগিব, সজাগতা আনিব লাগিব।
উম!
খাৱা খাদ্যবিলাক ভাল ভালদৰে চাই চিতি তেতিয়া খাব লাগে।
অঁ! এইটোৱেই মানে আজিকালি খোৱা খাদ্যৰ পৰাই বেমাৰ বিলাক হয় ন?
অঁ! হ বহুত মানে আপোনাৰ এই আজিকালি যে মানুহে যে চব্জি কিবাকিবি কৰে, বহুত ৰাসায়নিক কীটনাশক ব্যৱহাৰ কৰি থাকে না।
অঁ', সেইকাৰণে মানে আজিকালি খাদ্যৰ পৰা বেমাৰটো বেছি হৈ আছে।
নিজে যদি কবি যদি খাব পাৰে সেইটোৱেই বেষ্ট মোৰ হিচাপত।
অঁ', -অঁ', নাই আপুনি ভাল কথাই কৈছে মানে। সেইটোয়ে কৰিব লাগে সেইকাৰণে।
ভণ্টি জন, ভণ্টি জনীকো কিবা পঢ়া শুনা কৰি আছে না?
অঁহ', -অঁহ', -পঢ়া শুনা কৰি আছে।
অঁ', স্কুলত বা কলেজতো যায় চাগে।
অঁ', -কলেজ-কলেজত যায়।
অহ'। ফেমিলিত গোটেই মানুহক আপুনি কৈ দিব যে গোটেই দিনটোত মানে পানী পান কৰিবলৈ। কিয়নো বেছি গৰম হৈ আছে না ৰ'দ বেছি হৈ আছে। পানী যদি কম খাই বহুত- বহুত কিবা কিবি সমস্যা দেখা দিব পাৰে। ফাৰ্ষ্ট - হ'ল আপোনাৰ ইউৰিন ইনফেকচন হ'ব পাৰে, কিডনিৰ সমস্যা হ'ব পাৰে। এনেকুৱা আছে আৰু বহুত পানীৰ পৰা বহুত কিবা কিবি হৈ থাকে। পানী ফিল্টাৰ কৰি খায় না, অঁ' ফিল্টাৰ না কি এনেই নৰ্মেল?
নাই এতিয়ালৈকেতো ফিল্টাৰটো আনা নাই এনেই নৰ্মেলেই খাই আছো মই।
অ', আমাৰতো ধৰক এই কিবা আমিতো, আপুনি কি ভিলেজত বাস কৰে না?
অঁ', বিলে-ভিলেজত-ভিলেজত।
হয়, সাধাৰণতে ভিলেজৰ পানী বিলাক- পানী ঠিকেই থাকে এ' বিশুদ্ধ হয়। তথাপিও মানে পানীত-পানীটো যদি আমি- এই অলপ গৰমকৈ- গৰম কৰি যদি খাব পাৰো বা ফিল্টাৰ কৰি খাব পাব। তেনেহ'লে বহুত বেমাৰ আজাৰৰ পৰা আমি ৰক্ষা পাম হয় না।
হয়-হয়-হয়।
উম। পিছে আৰু এই মাছ-মাংস বিলাক ইমান খাব নালাগে। আৰু ব্ৰইলাৰটো খাবই নালাগে। ব্ৰইলাৰটো একেবাৰেই মানে-। কি কম আৰু সেইটো ৰাসায়নিক কীটনাশক দি-দি ইমান মানে- দুই মাহতেই তিনি কেজি, চাৰি কেজি মান- ওজন বৃদ্ধি কৰে। সেইবিলাক-সেইবিলাক- সেইবিলাক মাংস নহয় যেন বিষ হৈ থাকে।
অঁ', -অঁ', ঠিকেই কৈছে আপুনি।
আৰু বৰ-বৰ মাছ, চালানি মাছ সেইটো কয় সেইটোও ছেইম। সেইটোও তেনেকুৱা, সেইবিলাকো আমাৰ অলপ দূৰত থাকিব লাগে। দিব লাগিব, মানুহক সজাগতা আনিব লাগিব।
হয়-হয়।
উম। কওঁক আপোনাৰ পিছে দৈনন্দিন জীৱনৰ কিবা কাহিনী শুনাৱক।
নাই মানে আৰু চলি আছো মানে এতিয়া ঘৰতে।
কেইটাত উঠে, এতিয়াটো কাম-বন নাই ঘৰতে থাকে। কি কি কৰি আছে ঘৰতে দিনত? পোৱাত কেইটাত উঠে কি কৰে কি কি খায় আপুনি?
নাই এতিয়া টাইম টেবুলটো মানে তেনেকুৱা সিমান বেছি পলম নকৰো যেতিয়া টোপনি আহিছে টিপনি লাগে তেতিয়া শুই যাওঁ মানে আৰু যেতিয়া উঠিব মন যায় উঠি যাওঁ আৰু ইমান টাইম টবুলটো ফল' কৰা হোৱা নাই মানে এতিয়া ঘৰতে আছো মানে। কিবা কাম বন তেনেকুৱা নাই ন সঠিক কাম নাই ত সেইকাৰণে মানে চলি আছে আৰু মানে। কিবা থাকিলে যাওঁ। কিবা কৰিব হ'লে কৰো নহ'লে শুই থাকো আৰু মানে এই বহিয়ে থাকিও ভাল নালাগে কিবা কৰিব মন যায় বা কি কৰো আৰু মানে বিচাৰিয়ে পোৱা নাই।
উম মাছ মাংস খাই ভাল পায় নেকি?
অ মইতো ভাল পাওঁ ভালেই পাওঁ মানে।
কোনটো বেছি ভাল পায় মাছ মাংস নে কি?
মইটো অল ৰাউণ্ডাৰ হয় এনেই মাংসটো বেছি ভাল পাওঁ মানে আৰু
হয় নেকি ইমান খাব নালাগে।
আই ইমান নাখাওঁ মানে তথাপিও আৰু মানে ভাল লাগে এতিয়া মাজে মাজে খাব মন যায়। কৰো আৰু
অ- কেইটাত উঠিছা ৰাতি ৰাতিপুৱা আজি।
আজিতো চাগে নটা ব মান বাজিছিলে চাগে।
অ ভাত তাত খালা নে এতিয়া?
অ এ জাষ্ট ভাত খাই মানে গছৰ তলত বহিলো মানে ৰ'দো দিছে ন আজি।
অ অ বহ, বহুত ৰ'দ আজি উম। উ।
চ' আপুনি কওঁক কি কৰি আছে এতিয়া?
মই মানে। আহিলো ভাত তাত খাই গাঁও দোকানতে আহিলো।
অ কি কৰি আছে দোকানত কি দোকানটো কৰে আপুনি?
মোৰ আছে মেডিচনৰ দোকান এনে আছো বহি আছো। ত মানুহ- চানোহ নাই এই বহি অলপ। আড্ডা দি আছো, মোবাইল চাই আছো।
কেনেকুৱা চলি আছে তেনেহ'লে দোকান পাতি মানে আপোনাৰ?
চলিছে আৰু কি চলে আৰু
অ আজিকালি ফাৰ্মাচী বিলাক মানে চলে আৰু
হয় হয় হয় নহয় তেনেকুৱা নচলে চলে আৰু সেইটো।
হয় তেনেকুৱাই মানে বেমাৰ আজাৰ আজিকালি হৈয়ে থাকে ন। কম বেছি ত মানে আহেই মানে। টুকটাক হৈয়ে থাকে মানে আৰু
উম। মই জুলাইত ভাবিছোঁ নেপালত যাওঁ নেকি মোৰ চকু অলপ প্ৰব্লেম দি আছে। মানে মোবাইল ট'বাইল বেছি চাওঁ নেকি চাই থাকো না সেইকাৰণে কিবা
অ হয় আপুনি এটা কাম কৰিব পাৰে এটা। চশমা এখন ল'ব পাৰে মানে হাই প্ৰটেকচনৰ কাৰণে এইটো মানে। মোবাইলে যিটো লাইটটো আহে ন তাৰ পৰা প্ৰত প্ৰতেক। কৰিব মানে আইটো সেইটো ল'ব পাৰে আপুনি।
তেনে নলও ডাইৰেক্ট নলও, ডক্তৰৰ দেখাই তাৰপিছত, অ ডক্টৰ পৰামৰ্শ লও আগত। মানে চকুৰ কাৰণে, নেপালত ফেমাচ না ডক্তৰ।
অ অ চকুৰ কাৰণতো সকলোৱে নেপালেই যায়, মই শুনিছো। আৰু মানে নেপালটো চাগে ভাল ট্ৰিটমেণ্ট দিয়ে তাতে চাগে।
হয় হয় হয় আছে ভালেই আছে ট্ৰিটমেণ্ট।
উম, এইটোয়ে সেইটোয়ে চাগে নেপালটো মানে আৰু ফেমাচ। থৈ আছে মানে মানুহে বহুত যাই আছে, শুনিলো আৰু মানুহৰ
নেপালো আছে ভাল ভাল বস্তু আছে। দেখিবলৈ জাগা আছে। হয়, হতৰ খাদ্য খাদ্যত তাত, নেপালৰ খাদ্যবিলাকো মানে ৰাসায়নিক মুুক্ত।
অ সিহঁতে নিজে উগাই চাগে, চাগে
ৰাসায়নিক সাৰ মানে বন্ধ আছে তাতে, ব্যবহাৰ
অ', অ' তেনেহলে খাদ্য বস্তু বিলাক নেচাৰেল হয় চাগে? উ, এইটোতো ভাল খা খাদ্য খোৱাৰ কাৰণে। ভাল হ'ব বেমাৰ আজাৰ বিলাক নহয় আৰু, নেপালতো আৰু চাবলগীয়াও বহুত কিবা আছে। তে আৰু মানে।
অ' চাবলৈগীয়া বহুত আছে, সিহঁতে মানে বেছিভাগ মানে হাফ বইল কৰি খায়।
এইটোয়ে ভাল আৰু মানে
কে। ত' ডাঙৰ ভাইয়া? আপোনাৰ লগত কথা পাতি বহুত ভাল লাগিল।
অঁ, অঁ আপোনাৰ লগতো কথা পাতি ভালেই লাগিল। মাজে মাজে কৰি থাকিব কল এনে এনেকে, সজাগতা কৰিব লাগে মানে আৰু।
হয়, হয় আমি ইয়াতে সজাগতা আনিব লাগিব। এটা সজাগতা কৰিলে খাদ্যৰ ওপৰত, এটা সজাগতা আনিব লাগিব। নিজে আগত নিজৰ ফেমিলি পৰিয়ালত আগত আনিব লাগিব, তাৰ পিছত বেলেগত আন আনিব
অ', হয় হয় সেইটোৱেই, আমি আগত- নিজকে সজাগতা কৰিব লাগিব, তেতিয়াহে হেপি বেলেগক ক'ব পাৰিম আমালোকে।
উম, উম, উম। ঠিক আছে তেনেহ'লে, অ' আকৌ লগ পাম।
অ' আকৌ পাম। অ' ধন্যবাদ, ঠিক আছে। ন ব লাগিব